অঁ শুনা পাইছা ন।
অঁ পাইছো তুমি শুনিছানে, অঁ অঁ।
অঁ এই তেতিয়া মানে অলপ হেৰি হৈ গৈছিল ন।
অঁ
অঁ সেইটো কাৰণে জৱ এটা পাইছিল। হৈছে, কিন্তু ভাঙি দিছে নহ কালি উৰাব লাগিব।
অহঁ অহঁ
গেট ভাঙি দিছে
ভাঙি অহ গেট ভাঙি দিছে
উম গেট চৰি গেটৰ ফেনসিং টো ভাঙি দিছে।
অ ফেন্সিংটো ভাঙি দিছে, অহ-
অহঁ মানে চুৰটোৰ বহুত হয় নহ ইয়াত
অ বাৰু সেইটোৱেই
ম এইটো কাৰণে মানে ফেঞ্চিং দিছিলোঁ। তাত এইটোও ভাঙি দিলে
কাঠো ভাঙি দিছে, উম এতিয়া বনাই মেলি দিব নে এহ নে
নাই বনাই দিব লাগিব সিহঁতে
অহ কাৰণ সিহঁতে ভুল কৰিছে যেতিয়া
অহ, তাকেহে বনাই দিব লাগিব। মানে আমাক ইনফৰ্মো কৰা নাই যে দেৰি হ'ব, কিবা হ'ব
ইনফৰ্ম নাই কৰা যেতিয়া এইটো বনাই দিব লাগিব।
সেইটোৱে মানে ইহঁতে এক ছেকেণ্ড হা
অহ
সদায় ইনফৰ্ম কৰে দেৰি চেৰি হ'লে ইনফৰ্ম কৰে কিন্তু আজি ইনফৰ্ম কৰা নাই। মানে ইহঁতেও বাহিৰত যায় নহ
অহ
তেনেকে ইনফৰ্ম কৰি যাব লাগে। এইটো হিচাপত আমি আমাৰ চিকিউৰেটিক ইনফৰ্ম কৰি
উম।
আৰু সদায় সদায়তো মানে এঘাৰটা বজাত আহিব বাৰটা বজাত আহিব। তেতিয়াতো গেটটো খুলি নিদিয়ে নহ উ তাকে।
সদায় মানে ইহঁতৰ বহুত মানে নাটক হৈ গৈছে।
উম সদায় সদায়। তাকে সদায় সদায় আৰু কোনে মানে
অ' তাকেইহে আমাক আৰু আগৰ আগৰ পৰা বাৰু জনালে চিকৰিটিক আমি ইনফৰ্ম কৰিলোঁ হয়। আৰু দহটাৰ পিছত মানে আমাৰ ইয়াতে গেট গেট চেট খোলা এলাউ নাই
অহ তাতে আৰু যিমান মানে হেৰি হয়, উম।
চোৰ তুৰ হয় তাৰ পিছত অকমান কিবা হলে আৰু মালিক সেয়ে চিধা আ পাপাক কথা শুনাব এইটো ভাল নহয় ন'
উম উম সেইটোয়ে।
আমি‌ ‍ চাওঁ ইয়াতে চব বস্তু। এতিয়া ইয়াৰ ভিডিঅ'টো বাৰু দিয়াই নাছিলোঁ আমি।
অ'
আমাৰ গ্ৰুপ আছে নহ মালিকৰ লগত। টো এইটোত আমি ভিডিঅ' দিয়া নাই বা ফটো দিয়া নাই এতিয়া নিজে চল্ভ কৰা ট্ৰাই কৰিছোঁ। মানে চব বস্তুও কব নোৱাৰে ন মালিকৰ উম নহ'লে মেইলৰ ওপৰত মেইল যাব ইহঁতৰ কোম্পানীৰ লগত মালিকে মেইল। কৰিব যে আপোনাৰ মানুহে এনেকোৱা এনেকোৱা কৰিছে বুলি। তেতিয়া মানে কথাটো বেয়া হৈ যায় ন' অ' এইটো কাৰণে মানে নকলো আৰু
উম -উম
আমাৰ মালিকো আগতে ভাল আছিলে। আজিকালি মানে মানে মানুহে কয় ন যে পইচাত। হ'লে মানুহে মাটি পাহৰি যায় বুলি।
অ' অ'
মানে আমাৰ মালিকৰ লগত চেম এনেকোৱাই হৈছে।
অ' হয় হয় পইচা পালে উম।
আগতে আগতে ভাল আছিলে। ওম মই জইন কৰা বহুত আগত আৰু তেখেতৰ লগত মানে মালিকৰ ল'ৰা জইন কৰাৰ আগত ভালে আছিলে ভালে চলি আছিলে। কিন্তু এতিয়া এই আগৰ দৰে নহয়। মানে মালিকৰ ল'ৰাও আহ, দুবছৰ হ'ব চাগে তাৰ। অ, টু থাউজেণ টুৱেণ্টি ফ'ৰ অ, ত তাৰ দুবছৰ হৈছে মোৰ এক বছৰ হৈছে ন। যেতিয়া পলা মানে মালিকৰ ল'ৰাটো জইন কৰিছে।
উম,
তেতিয়াৰ পৰা মানে চব বস্তু চেঞ্জ হৈ গৈছে।
অহ,
মানুহৰ ওপৰত বিশ্বাস নকৰে কিবা কিবি তেনেকোৱা, আমাৰ দেউতা তো বিশ্বাসঘাটো কৰা নাই ন ল, আজিলৈ বিশ-বিশ বছৰ, বছৰ, বিশ বছৰৰ পৰা ইয়াত এইটো কোম্পানীৰ লগত কাম কৰি আছে। এতিয়া মানে বহুত দিকদাৰ। মই তাকে ভাবি আছো যে কামটো চেঞ্জে কৰি দিওঁ একো প্ৰগ্ৰেছ হোৱা নাই।
অ', অ', আৰু প্ৰগ্ৰেছ নহলে লাগি থাকিও লাভ নাই।
লাগি থাকি লাভ নাই মানে মোৰ অ, এতিয়া এক বছৰ হ'ব।
অ',
ইয়াতে উৱিক অফ নাই।
উম,
এনি টাইম দৌৰি থাকিব লাগে, দৌৰি থাকিব লাগে, য যদি ছুটি কৰি দিওঁ বাই-বাই চান্স। মানে ফুল ডে যদি ছুটি কৰি দিওঁ তেতিয়াহ'লে পইচা কাটি দিব।
কাটি দিব অ',
তেনে তেনেহলেতো কৰি লাভ নাই।
লাভ নাই। অ',
তাকে ভাবি আছো মানে মোৰ টেলিটো কমপ্লিট হোৱা নাছিল ন।
অ, অ,
টেলিটো কমপ্লিট কৰি কিনে ক'ৰবাত বেলেগতে ট্ৰাই মাৰো বুলি ভাবি আছোঁ আৰু।
অ',
কমচেকম উইকফটো পাম। উম,
সেইটোৱে।
অ, আগতে ভিক অফ পাইছিলো মানে ফ্লিপকাৰ্টত কৰি থাকোতে। অহ, উইক অফ, পাওঁ উইক অফ পালে কমচে কম তোমাৰ বাকো লগ ধৰিব গৈছিলো মই। মান টাইম স্পেণ্ড কৰোঁ নিজৰ টাইম। মানে টাইম মিলাব পাৰোঁ, তাইকো টাইম দিব পাৰোঁ তেনেকুৱা হৈছিলে। এতিয়াতো না তাইক টাইম দিব পাইছো, না নিজকে টাইম দিব পাৰিছো।
অ',
কোনোফালে মিলা নাই তেনেকুৱাতো ভাল নহয় ন।
ভাল নহয় হয়টো টাইমটোতো দিবই লাগিব।
উম, তাকেইতো মানে তেনেকে এতিয়া মানে হেৰি ৰিলেচন টো বেয়া হয় ন। উম, টাইম নিদিলে বহুত ৰিলেচনটো বেয়া হয়, আৰু মোৰো ভাগৰ লাগি যায়, কথা পাতিব ইচ্ছা নাযায়।
অহ,
তে তেনেকে তাইৰো বেয়া লাগে ন।
বেয়া লাগে অ, আকৌ-আকৌ। তাই কিবা আৰু বাৰ মানে মনতো যাবই ন কথা পাতিব।
উম, মনটো যাব। তাৰপিছত কথা চ্তা নাপাতিলে অকমান তেনেকে অকণমান কাজিয়া চাজিয়াও হৈ যায় মাজে-মাজে, এইটো মানে মইও বুজোঁ তাইৰ তাইৰ হেৰিটো।
উম উম। অ হয় বাৰু, উম।
অক মোৰো বেয়া লাগে।
অ বেয়াতো লাগিবই। টাইম দিব নোৱাৰিলে, উম উম।
তেনেকে মই ভাবি আছো যে চাওঁ কি কৰো? এ ফিও এ টো কামত টৰ ফিউচাৰ আছে।
আছেও।
কানচ কানষ্ট্ৰাকশ্যনৰ কাম ন তুমিতো নাজানানো কানষ্ট্ৰাকশ্যনত কৰোঁ বুলি। অ মানে ইয়াত ফিউচাৰ আছে কিন্তু এইটো কোম্পানীৰ লগত ফিউচাৰ নাই। নিজৰ কা নিজৰ কাম কৰিলে ফিউচাৰ আছে। যদি নিজৰ এইটো কামত যদি বিজনেছ থাকে। কানষ্ট্ৰকচন কামত উম তেতিয়া তেতিয়া থাকে।
উম।
ফিউচাৰ।
আৰু পুতোকে এৰিও নিদিবা।
অ ফটকে এৰব নোৱাৰি ন? যদি কিবা নাপাওঁ তেনেহলে কেনেকে এৰিম ন? উম বহুত প্ৰব্লেম হব।
উম।
কিন্তু আ মই এতিয়ালৈ মানে মই যিমান কাম কৰিছোঁ ন
অ।
ফ্ৰী হেণ্ড আছিলো।
অ অ।
কিন্তু ফ্লিপকাৰ্ট এৰাৰ পিছত মোৰ ডাউনফল হৈছে।
অঁ।
ফ্লিপকাৰ্টত থাকোতে মোৰ বহুত ভাল আছিলে, কম চেকম কোনো একো নকয়।
অ।
মেইন মেইন ইনচাৰ্জ যোন থাকে ইও মোক একো নহয় নকয়, গোটেই মোৰ ওপৰতে এৰি দিছে। কামটো, মই ভালকে কৈ আছিলো তেখেতেও একো নকয়, তেনেকে আৰু তেহ মই এ আ এটা চিকটি কোম্পানীত সোমাইছিলো।
অ।
মোৰ মাক মানে মাহী - মাহী বুলি মাতে। তেখেতে ইনচাৰ্জ হয়, ত' তেখেতে ক'লে, বাবুক মোক দি দিয়ক।
অঁ।
মোৰ কথা হৈছে বাবুক মোক দি দিয়ক, তে ফ্লিপকাৰ্টটো এৰিব দিয়ক, ইয়াৰ লাইফ মই বনাই দিম বোলে। ত' তেনেকৈ মই অ চিকৰিটি কোম্পানীটো জইন কৰি ল'লোঁ। জইন কৰ পিছত, তাৰ পিছত আহ তেখেতে কি কৰিলে আহ, পোষ্ট থাকে ন যদি ধৰি লোৱা এইটো গ' ডাউনত প'ষ্ট আছে
অঁ।
এইটো ছ - ছয় মাহৰ কাৰণে আছে।
অঁ অঁ।
ত' তেনেকুৱা মানে তেখেতে মোক ধকাত লৈছে। ধকা দি কেনে, যেনেকে মানে পষ্ট গ'ল তেখেতৰ মানে ৰংটো চেঞ্জ হৈ গ'ল।
অ'
তেনেকে তাৰপিছত আহ। অ' তিনি মাহ চাৰি মাহ মই ঘৰতে বহিলো।
অ'
এইটোৰ মাজত পাপাও বেমাৰ হৈ গ'ল, পাপাৰ অপাৰেচন হৈছে।
অ'
একো নাই কামচাম হেৰাই গ'ল যদি দেউতাৰ লগতে মই অকমান। হস্পিতেলত হেৰি হৈ লাগি গ'লো। ত' তেনেকৈ মোৰ একো প্ৰব্লেম নহ'ল। যোনদিনাখন পাপাক হস্পিতালৰ পৰা লৈ আহিছো তাৰ চেক। চেকেনদিনাখনহে মোক। চ'লাৰ কোম্পানী এটা আছে তাত বাৰু মই বেছি দিন কৰা নাই কৰিছো।
অ'
ছ'লাৰ কোম্পানীত মানে মোক ভাল প'ষ্টতে হায়াৰ কৰি লৈছে সিহঁতে। কিন্তু চেলাৰীটো অলপ কম আছিলে।
আছিলে।
উম, মানে টেন দিছিলে। বেছি দেৰিলৈ ডিউটিও নহয় হেভি ডিউটিও নহয় একো কৰিব নালাগে। ত' তেনেকে মই কৰিলো। দহ দিন কৰিলোঁ তাত আকৌ তোমাৰ।
অ'
দহ দিনৰ আগে আগে মোৰ তাত পাপাৰ কোম্পানী ৰখ। অফাৰ আহি গ'ল দহ দিন হোৱা ইয়াতে। ইয়াতে দহ দিন হোৱা আগে আগে, ত তাৰপিছত মোক কলে মানে। পাপাৰ মালিকৰ ল'ৰাজনে ক'লে আহ ৰাহুল ইছ। ইধৰ মে এক কৰ্নেকা জৰুৰত নাহিহে তুম হামাৰাৰে পাছহি কৰো ঠিক আছে। মইও ভাল পাইছো কাৰণ মোক পাপাৰ কোম্পানীতে অহা ইচ্ছা আছিলে।
অ'
জানা নাছিলো যে ইমানঞ্জাৰ বুলি ফ্ৰী হেন নাই। জনা নাছিলো। এতিয়া একবছৰ হ'ল মানে ফ্ৰী হেণ্ড নাথাকিলে। অ' কাম কৰি ভাল নালাগে ন।
উম সেইটোৱে।
উম, উম তাতে এইকাৰণে অকমান দিগ্‌দাৰ হ'য়।
অ ' অ '
বাকি তোমাৰ কি কি প্লেন আছে?
পঢ়াৰ পিছত।
পঢ়াৰ পিছত এ পি এছ চি কৰিব মন আছে। চাই লওঁ কি হ'য়।
অ', অ কৰি ল'বা এ পি এছ চি কিন্তু ক'ত এছ পি এমতে কৰিবানে?
এছ পি এমতে কৰিম।
অ', ভালে কৰিব কৰিবা নাম আছে এছ পি এমৰ। উম--আচ্ছা ঠিক আছে। মই ৰ'বা ৰ'বা চোন মোৰ- কওক কল এটা আহিছে হাঁ। ৰ'বা এক ছেকেণ্ড, এক ছেকেণ্ড।